অ কি কৰিছ?
এ এনেই ৰৈ আছো কাপোৰ ধুবলৈ লৈ পেলাই বোলো অকনমান দেৰিকে ধুম আৰু কাপোৰ কেইটা কাপোৰ ধোৱাই নাই।
অ' কাৰেণ্ট আছে?
কাৰেণ্ট আহিলে এতিয়া হেৰি অকমান আগত আহিলে তাৰপিছতে বোলো আজি শুব লাগিব বোলো একদম সদায় শোয়ে বাৰু অকণমান কিন্তু আজি আৰু
তাকে, ৰাতি কাৰেণ্ট নাই কাৰণে শুব নোৱাৰিলি নে কিনো।
অ' কাই নাই ৰাতি। শুব নাই পোৱা আকৌ ইমান গৰম দিনৰ দিনতটো কেনেকুৱাই গৰম আৰু কালি। সেইটো গৰমত যদি ৰাতি কাৰেণ্টটো নহয় আৰু গোটেই টাবতো ঘৰৰ ভিতৰতে সোমাই।
উম কালি কালি বহুত গৰমটোন উ ভ য আ ইনভাৰ্ট থাকি পেলাই মাজত ধুৰি নোহোৱা হলে মানে বেছি বেছি অশান্তি।
অ'। এনেকুৱা অশান্তি লগে, চাৰে এঘাৰটা বজাত গৈছে আকৌ চাৰে এঘাৰটা বজাতালকে আকৌ আমি হোৱাই নাই তাৰমানে আমাৰো ক গৰু খেতি ফুৰিছে গৰু আহিছিলে ঘৰ হেৰীয়ালে। গৰু খেদি ফুৰিইছে, গৰু খেদি ফুৰিতে কি হ'ল লগাইছে নাই? অ গৰু খেদি থোতে নে গৰু গালে হে দা দা এখন দলিয়াই দিছিলে আকৌ দাখন তাবা বিচাৰি নাপাওঁ নহয় ৰাতি বহুত দেৰি বাৰটা এটা মানলৈকে দা সনকে বিচাৰি সুৰিলো। বাহিৰত সেই গাহৰি গালৰ ওচৰত।
হেৰি নহয় উ নতুন ৰুমটো গল নে নাই?
না যোৱা ইমানে বেছিকে উঠিছে। নতুন ৰুমতটো হোৱা হোৱাগে নাই আকৌ।
অ'।
মিস্ত্ৰীটো দুখ পালে দুখ পাই লৈ পেলাই এতিয়া নহাই হৈ থাকিছাচোন।
অহ, আহিব আৰু লাহে দি হে। এতিয়া সেইটো ৰুম গৰমো বেছি আৰু।
অ' এইটোৰুম গৰমতটো বেছি তাতে এ এনেইতো ফেন নোহোৱাকে অকণো সোমাবই নাই। তাতে আকৌ কাৰেণ্টটো গুচি গৈ পেলাই ৰাতি কেনেকে লাগি গৈছে চাগে আৰু দিনতটো ভাল, অ'। এ খুব গম উঠে নহয় বেছিয়ে থাকিলে গোটেই ৰাতিটো বেছি থাকিলে কাগজ এখন লৈ লৈ।
অ' টো ন'। বিচ বিচনী এখন বনাই লব পৰা নাই।
বিচনী কৰবাত বিচাৰি নাপোৱা আকৌ আছে কৰ'বাত। আজি ৰাতিপুৱাহে মায়ে উলিয়াই দিছে বিচনী এইকেইখন বুলি। কাগজ এখন লৈ লৈ বিচি আছে কাগজ মানে অকমান দাখ কাগজ আৰু।
অ',
বিচি বিচি আৰু অকণমান টোপনি যাওঁহে আকৌ তাৰ টোপনি টোপনি নাই ধৰা যে মোৰ দেৰি কিবা কিবি লাগে নেকি কিবা কিবি কৰি পেলাই জগাই দিয়ে আৰু শাৰ পাই থাকোঁ
কম নহয় মাজনী শুৱক বুলে দিনত
নহয় বেচিয়ে থাকে বেছি বেছি বেছি হে আকৌ কাপোৰ দাঙি দাঙি নুচি থাকে আকৌ হাবা ধ হু'ম তেতিয়া উম।
বা বুলিব মোৰ পিছত তাই হেৰিম
অহ অহ।
আগতে যে তই মাৰ তই পঞ্চাশ বিশ মাৰিম মই পঞ্চাশ বিশ মাৰিম বুলি কৈ পেলাই মোৰ বাঢিবৰ সময়ত যে মই নমৰা হও।
অ' হেইটোৱে। তেনেকুৱাই কথাটো মায়ে - মায়ে দেউতাই তেনেকুৱা কৰে কিন্তু দেউতাই বেছিকে বিছে আৰু মা টোপনি যায়।
উম, উম, এই মানে আমাৰ মা
নহয় তাৰ মা হে
অ', অ', অ',
সেই ৰাতি আকৌ হেৰি হল বা, তিনিটা বজালৈকে একদম একেবাৰে নাই শুৱা দেই দুইটাই। তাৰপিছতে মই তিনটা বজাৰ পৰা সেই তেনেকে অকণমান শুলো বিচনী মাৰি আছে যে আৰু পৰি আছে তাৰপিছতে আকৌ তি চাৰিটা প চৌৰাশি তাৰপিছত মই শাৰ পালোঁ, মোক এইবাৰ কথা তই মোক বীছ বুলি কৈছে, সি শুই আছে আৰু তাক বিচি আছোঁ। ছয়টামানলৈকে বিচিলো এ ছয়টা বজাত চাৰে ছটাত উঠিলো আৰু।
উম,
তাহাঁতি দেখোন বাহিৰৰ বাৰাণ্ডাতে এনেই বেডশ্বীট চেটশ্বীট পাৰি পেলাই এনেই পৰি থাকিব গে লাগিছিলে।
মহে ধুনিব যে।
উম,
কেনেকুৱা মহ।
মহ যোৱা ধূপ লগাই ল'ব লাগে।
উম, কালি কি আকৌ মহ যোৱা ধূপো কালি মানে এডাই হল নহয় সন্ধিয়াকে লগাওঁতে। ত' আকৌ দোকানৰ পৰা আছে আনিব মানে আকৌ মনো নাইযোৱা আনিবলৈ যাবলৈ ওচৰতে দোকান ঘৰতে
সিহঁতৰ ইনভাৰ্টাৰ আছে নাই?
সিহঁতৰ নাই সিহঁতৰ একেই গতি, সিহঁতৰ খেৰ এই হেৰিয়ৰ ঘৰত তকৌ পাতৰ ঘৰত শুইছে তথাপিতো গৰমৰ শুব নাই পৰা।
এ নোৱাৰে দেই তকৌ পাত চকৌ পাত বুলি কথা নাই আৰু কোভাৰেই কৰিব নোৱাৰে গৰম কিমান।
উম, বহুত গৰম হৈছে। ভাতটো হেৰি কচু থুৰ লগত দাইল তাৰপিছতে কেঁকোৰা চাটনি তাৰপিছত আকৌ হেৰি বাঁহ গাজ ভাজি পাহাৰৰ বাঁহ গাজ।
বাঁহ গাজটো কেনেকুৱা লাগে জানো ভাত খাবলে? আমাৰ হে এইবিলাক খাই নাপাওঁ খুৰিচা
অ', পাহাৰৰ বাঁহ গাজ নহয় হয় বুলিয়ে নহয় সেই ঘৰৰ যে ভলুকা বাঁহৰ যে ভলুকা বাঁহৰ গাজটো ভাজি খাবলৈ বহুত ভাল লাগে।
ভাজি খাব পাৰি অ, মই শুনিছোঁ
অ', আমি সিবা সিবাৰ যাওঁতেলে আমাৰ এমাৰ এজনে কাটি আনি পেলাই হেৰি খুটি দিছিলে নহয়, তেতিয়া ভাজিলো নহয় মাহঁতে ভালে পাইছিলে দেতা হঁতে।
সেহঁতে হেৰি খাই পাইছোন খাই চাবা, এদিন মই সেই মোবাইলৰে ইউটিউবত নে এই কি অধায় দেখিছিলো।
অ', সেই মাহঁতক সেই মনত পেলাইহে দিব লাগিব খাবলৈ।
অ', কিনো কৰি সেইবোৰখন কৰি থাকি খাই থাকিবলৈ সময় নাই আৰু এতিয়া সিহঁতৰ যিমান কষ্ট হৈছে।
অ', হয় বাৰু এতিয়া এইকেইদিনত নোৱাৰ
সহজতে যিটো পায় আৰু সেইটোকে খায় মই আকৌ হেৰি উম,
ভলুকা বাঁহৰটো বেছি ভাল পাওঁ মই খাই।
অ', মই আকৌ আমাৰ ওচৰৰ হেৰি তাত যে লগাই দিয়ে হেৰি মানুহজনীয়ে দিম টা দিছিলে হেলেও ডিম আছে নহয়, তাই লৰাললে মাজে মাজে দুটা এটা লৈ আহে মন গলে তাই ডিম এটা দি পঠিয়াব
তই ল'ৰাই নেখাই যে, বাপেকে মই দিমটো আমলেট কৰিলো চা অ', শাহৰ দিম।
উম,
ডিমটো আমলেট কৰিলো চাটনি বনালো তাৰপা সেই উম, বেঙেনা ফ্ৰাই কৰিলোঁ আৰু।
তাৰ পৰা মজাচে খাই দিলো এতিয়া ওচৰৰ মানুহ এঘৰ সেই কিবা তৰা পিঠা বনাইছে বান্ধি দিবলৈ মাতি কি আছে সেৰি অ', ক'ৰবা নামঘৰত কাম কৰা হেত চাই দিয়েগে মই বোলো এতিয়া মানুহত আপোনালোকৰ ইমাৰজেঞ্চি হ'লেও মই আকলে মানুহটো ভাত কিটা নিদিয়াকে আহিব নোৱাৰো নহয়।
অ', সি আহিছিলে যে
অ', অ',
উম,
এই আঁতৰৰ পৰা চিঞৰি আছে আঁতৰৰ পৰা মোক সি চি আছে মই বোলো আজিকালি মোক চিঞ বাখৰ কৰি নাথাকিবি। তাৰপা হাঁহি গোটেইকেইটাই অ', চিঞৰ বাসৰ কৰিলে নহ'ব, মোৰ বেলেগ কামত মই ব্যস্ত হৈ থাকো, মোক একদম চিঞৰ বাসৰ কৰি নাথাকিবি।
অ', বতৰটো হেৰি কোলা ধাল উঠিছেচোন আজি কোলাডাৱৰ উঠিছোচোন।
কোলা দা আমাৰ ইয়াত বৰষুণ দিলে ৰাতিপুৱা অকমান।
অ',
বৰষুণ আমাৰ আমাৰ ইয়াত তোমাৰ ৰাতটো গাজি, গাজি, গাজি, গাজি, গৰম গৰমত মানুহ থাকিব নোৱাৰে গাজি, গাজি, গাজি, গাজি তাৰপৰা সেই বৰষুণ ৰাতিপুৱা চাৰি পাঁচ টোপাল মান দিলেগে।
অ', আমাৰ সেই ৰাতিয়ে তিনটোপাল চাৰিটোপাল মান দিলে তাৰপা একো নাই কামতে নাই আহা তাৰমানে। সেয়াই।
অ', আমাৰো সেই তেনেকে দিলে সেই একো কামত নাই অহা হেৰি সেহঁতৰ দেখোন এই আমাৰ যে গাঁৱৰ ছোৱালী হৈ ফেচবুকত যে স তাইো যে ভাত খ ভিডিঅ' দি থাকে যে ভগা বেয়া এখনৰ কাষত যে, সিহঁতৰ তাত ভেকুলী বিয়া পাতিবলৈ লৈ ে বৰষুণ দিছেহে এতিয়া।
অ' বায়ে কৈছিলে সেইদিনাখনানি মোবাইল নাই ভিডিঅ'টো নাই ছোৱা।
বৰষুণে নাই হ
অ' একেবাৰে হেৰি মাছেনো বোলে হেৰি শুকাইু কি পানী শুকাই গৈছে হেনো মাছ খাই পেলাব লগগীয়া হৈছে।
অ' অ' হয় ফাইনেলি বৰষুণ যাই হেঁপাহৰ বৰগী বুলি কৈছে আৰু তেতিয়া ভাবিছো অ' বৰষুণ নাই।
সেনা দিচা আৰু মানে।
আমাৰ ইয়াতনো বহুত দিনৰ পৰা বৰষুন দিয়ে আছে বাৰু।
অ', এই বাৰী আমাৰো ইয়াকহে দি আছে বোলে এই বাৰীখাও বোলে হে সিহঁতৰ ঘৰৰ বনাই আছে ৱালত বোলে পানীয়ে দি থাকিবলগীয়া হৈছে বুলে, মানে ভিডিঅ'টো দিছে আৰু তাই।
অ',
বাট বাকী চ ঘৰ পৰা ঘৰত আ,
মই চোৱাই নাই বু দেখাই নাই।
অ' মই সেই মাজে মাজে ওলাই ওলাই যাই চাওঁ।
নহয় ময় ওলালে চাও কিন্তু মই হেৰিটো
অ' মই আজি আজিকালি মই মোবাইল নাচাওঁৱেই ফেচবুক চাবলৈ মোৰ সময় নাই যিকণ সময়ত থাকে সেই ফোন এটা কৰো আৰু। ফোন কৰোোৱা আৰু বেলেগ কাম এটাও দিছে সেইটোও কৰিবলৈ ল'ব লাগিব। মানে ফোনৰতে আৰু।
আহ আহ।
ফোন এটা হে ল'ব লাগিব ভাল এইবাৰ বাৰু গৈ লওক বাৰিষাো যাক ফোন এটা ল'ম। বুলি ভাবিছো।
এ ফোন বিলাকৰ হেৰি হৈছে আকৌ এতিয়া ফ ফাইভ জি হৈছে যে ফ'ৰ জি বিলাক নেটৱৰ্ক নাইক
নেটৱক নোপোৱা হৈছে অ'।
উম, এতিয়া তহতাত পায় আকৌ আমাৰ ইয়াত যে এতিয়া বহুত ফাইভ জি মানে প্ৰায় ল'ৰা খিনিতো ফাইভ জিে হ'ল তাৰ মানুৰ মই ৱাই ফাই ৰেডি কৰিছোঁ চ আৰু।
অ' আজিকালি ৱাই খাই হে কৰি থ, উম, আমাৰ কৰিবহে লাগিব সেই ফাইভ জি এটা লগ খ আমাৰ ভিন্দু মোবাইলটোও ইমান ভাল নহয় নহয় সেইটো ললে দুটাই ল'ব লাগে এতিয়া এটাকে থথতে লৈ মইহে ল'ম নেকি এবাৰ।
এটা মোবাইলতো আমাৰ নেখায়। ফৰদ নাম ফোনটো ফৰ জি ফোন হে আৰু।
এইটো ভাগৰতো ফাইভ জি নহয় জানো?
নহয় ফাইভ জি। ফাইভ জি দাম বেছি যে সেইকাৰণে নললো। ফ'ৰ জিয়ে ললো মই আমাটোৱে কৈছিলে ফাইভ জিয়ে লই ল' ফাইভ জিয়ে লই ল' মই আক কেটকামান বেছিকৈ দিবলৈ মন ন'গল। আকৌ ফোনটোত।
অ', ফাইভ জিয়ে লব লাগে কিবা এটা কৰি থাকিলে মানে এতিয়া ইউটিউব, চিউটিউবত কিবা কিবি কৰি থকা মানুহ ফেচবুকৰত ফাইভ জিয়ে ল'ব লাগিছিলে।
ফাইভ জিয়ে ল'ব লাগিছিলে পইচা আকৌ নাই যে নাছিলে যে সেইকাৰণে মই ন'ললো।
অ'।
ল'ব লাগিব লাহেকে ফাইভ জি এটা।
অ', অ', মওঁ ল'ম মোৰ লম লাহেধিৰে ল'ম। মই হেৰি
মোক কৈছে তোকে লৈ দিম আৰু মোক কোৱা আৰু হটস্পত দি থাকিবি আৰু বুলি আৰু কৈছে আৰু। ভিডিঅ' চিডিঅ' কাৰণে অ' এতিয়া নহয় দেৰিকে এতিয়া নহয়।
অ', বা বাকী লেঠা বোৰ মৰিলকচোন বাৰু অ'।
অ', হেইটোৱে।
তাতকেও বহুত লেঠা আছে সেই লেঠাবিলাক মৰি লক।
ঢেৰ লেঠা আছে, উম ঢেৰ লেঠা আছে। সেইবোৰ মৰি লওক বুলি কয়, হ'ব দে অ'।
উওফ।